অ' কোৱা।
অ' তুমি বিজি আছা নেকি বাৰু?
নাই নাই কোৱাচোন।
অ' মানে তুমিতো অসমত বাস কৰা ন'।
অ' হয়।
অসমৰ পৰ্যটন পৰ্যটন স্থল সম্পৰ্কে কিবা ক'ব পাৰিবা নেকি মোক।
উম। অ' হয় ক'ব পাৰিমতো নিশ্চয়, হা সেয়া এইটো কি অসমৰ পৰ্যটন পৰ্যটন স্থল বুলি ক'লে, অকল যে এটা বা এনেকুৱা ধৰণৰ কোনো কথা নাই আহ, বিভিন্ন ধৰণৰ পৰ্যটন পৰ্যটকৰ বাবে, বিভিন্ন ধৰণৰ আকৰ্ষ ষণীয় অ' স্থান আছে। আৰু আমাৰ অসমখন পৰ্যটকৰ ক্ষেত্ৰত, বিভিন আহ, মানে বহুত খিনি আগবঢ়া বুলি মই ভাবো কাৰণ বিভিন্ন দেশৰ পৰা মানুহ বিলাকে ইয়াত অ' বিভিন্ন বস্তু চাব আহে।
হয়, বাত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেশ বিদেশৰ বহু পৰ্যটকক আকৰ্ষণ কৰে বুলি শুনিছোঁ। কিন্তু মানে, অ'।
হয়। অ' তুমি একদম ঠিকে শুনিছা আমাৰ অসমৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য্য। অ' আ, সৌন্দৰ্য্য অ' সেইট টো মানে দেশ বিদেশৰ বিভিন্ন মানুহক আপ্লুত কৰি আহিছে। আৰু তাৰ ভিতৰত মই ক'ব গ'লে আমাৰ এশেঙীয়া গড় বিখ্যাত, হয় মানে আমাৰ অসমত এশেঙীয়া গড় পোৱা যায়, তাৰ উপৰিও কামাখ্যা মন্দিৰৰ কামা মন্দিৰ চাব বিভিন্ন ধৰণৰ, বিদেশী পৰ্যটক আহে, মাজুলী অ' চবতকে ডাঙৰ আহ, সক সকলোতকে ডাঙৰ এখন নদী দ্বীপ। উমানন্দ সকলোত কে সৰু নদীদ্বীপ, ব্ৰহ্মপুত্ৰ আৰু অ' উজনি অসমৰ ফালে শিৱদৌল। অ' শিব দৌল আৰু আৰু বিভিন্ন ধৰণৰ এনেকুৱা ৰংঘৰ, কাৰেংঘৰ। বিভিন্ন ধৰণৰ আছে এনেকুৱা, আৰু মই শংকৰদেৱ আৰু মাধৱদেৱে, বনাই থৈ যোৱা সত্ৰবিলাক বৰপেটা সত্ৰ, আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ এই বিভিন্ন ধৰণৰ বস্তু বিলাক আহ, পৰ্যটকসকলে চাব ইচ্ছা কৰে আৰু তেওঁলোক আহে।
হয় অ', জনপ্ৰিয় পৰ্যটনস্থলী কোনটো আমাৰ অসমৰ?
মোৰ মতেটো অ', যিহেতু কাজিৰঙা কি পাক নেচনেল ৰাজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ-উদ্যান সেইখনে চবতকে বিখ্যাত বুলি মই ভাবোঁ কিয়নো এ যিহেতু অসমখন এশিঙীয়া গঁড়ৰ কাৰণেই বিখ্যাত। আৰু ইয়াত এশিঙীয়া গড় বিলাক সংৰক্ষণ কৰা হয়। ত' সেই কাৰণেই মই ভাবো বিভিন্ন ধৰণৰ পৰ্যটকসকলে তেওঁলোকৰ অ', যিবিলাক জন্তু যিবিলাক প্ৰিয় জন্তু বা জনপ্ৰিয় জন্তু সেই বস্তুটো চাব আহে।
হয় হয়, উম মানাস যি এইটো মানে নেশ্যনেল পাৰ্ক আমাৰ অসমত কোৱা হয়, মানসৰ বিশেষত্ব কি বাৰু?
হয়, দিয়া মানস ৰাষ্ট্ৰীয় উদ্যান সাধাৰণতে নামনি অসমৰ বৰপেটা জিলাত অৱস্থিত আৰু আহ আপোনাৰ বিশেষত্ব বুলি ক'ব গ'লেতো বিশেষত গোটেইখিনি তাতে সোণালী বান্দৰ পোৱা যায়। মান মানাহ ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু ময়ুৰ হওক বিভিন্ন ধৰণৰ আপুনি জীৱ জন্তু দেখিবলৈ পাব আৰু তাৰ উপৰিও অ', প্ৰায় দুই তিনি মাহ আগতে এ জুবিন আমাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ এটা ফুল বিচাৰি উলিয়াইছিল তাত বিজ্ঞানীসকলে উ সেইটো সেইটো তাতে আছে বুলি মই শুনিছো ত', সেইকাৰণে বিখ্যাত আৰু মই ভাবো আৰু।
হয় অ', সংস্কৃতিৰ ক্ষেত্ৰত মানে প-পৰ্যটনৰ ক্ষেত্ৰত আমাৰ সংস্কৃতি অসমীয়া সংস্কৃতিয়ে কেনেধৰণৰ ভূমিকা আগবঢ়ায় বাৰু?
হেল্ল' কি ক'লে?
উম এয়া, পৰ্যটনৰ ক্ষেত্ৰত
উম।
অসমৰ সংস্কৃতিয়ে কেনেদৰে আহ, সহায় আগবঢ়ায়।
উম, অসম আপোনাৰ পৰ্যটকৰ ক্ষেত্ৰত আহ, অসমৰ সংস্কৃতিক আমাৰ অসমৰ সংস্কৃতি বুলি কব গ'লেতো বহুখিনি সংস্কৃতি আছে ইয়াত যিহেতু আমি অ', ভাৰত এখন আহ, ভাৰতত এখন অকল এনেকুৱা মানুহ নাই যে অ', এইটো-এইটো জাতিৰ মানুহ আছে গোটেই জাতি জনগোষ্ঠী আমি একেলগে বাস কৰো ঠিক তেনেকুৱাকে অসমতো আমি গোটেই জনজাতি সকলে একেলগে বাস কৰো আৰু চবৰে নিজৰ নিজৰ কিছুমান বিশেষত আছে আৰু আমাৰ অসমীয়াৰ বিশেষকৈ আমাৰ অসমীয়াৰ সত্ৰীয়া নৃত্য বুলি ক'লে বিখ্যাত, হয় সত্ৰীয়া নৃত্য হওক বা মই আপোনাক অলপ আগতে কৈছোৱে, নদীদ্বীপ হওক, উম বিভিন্ন ধৰণৰ সেইবিলাকেৰে আমাৰ অসমৰ সংস্কৃতিৰ দ্বাৰা সংস্কৃতি অ দ্বাৰা উম বিখ্যাত আৰু, আৰু অসমৰ সকলোতকে বিখ্যাত গামোচা, আমি আচলতে বেলেগে এটাক সন্মান জনাব বেলেগ এজন মানুহক, সন্মান জনাব কাৰণে আমি সাধাৰণতে গামোচা আহ ব্যৱহাৰ কৰো। ত সেই গামোচাৰ কাৰণে বহুতো অম বাহিৰৰ মানুহ বিলাকে ভাবে অ তেওঁলোকে এই বস্তটো কিনোং বুলি ভাবি এনেকে চাব আহে আৰু।
হয়, আৰু এইয়া তে ক'ব দেই, পৰ্যটনে অসমৰ অৰ্থনীতিত কি ভূমিকা পালন কৰে?
অ পৰ্য পৰ্যটনে, অসমৰ অৰ্থনীতি বহুখিনি অ
বৃদ্ধি কৰে বুলি মই ভাবো, যিহেতু অসমত বিভিন্ন ধৰণৰ দেশ বিদেশৰ অ বিভিন্ন প্ৰান্তৰ মানুহ বিলাকে আহে, নিজৰ কিছুমান কিছুমান মানুহে আহে ভক্তি দেখাব, হয় ভক্ত কিছুমান আহে আকৌ কিছুমানে তেওঁলোকৰ অহ বেলেগ বেলেগ মন্দিৰ যিহেতু আমাৰ অসমত মন্দিৰ বহুত আছে। ত' সেনেকুৱা ধৰণৰ মন্দিৰ বিলাক চাব আহে, ত' সেই অৰ্থনীতিৰ ক্ষেত্ৰত অ আৰু যিহেতু এই গোটেই খিনি থকা কাৰণে বহু খিনি মানুহক কৰ্মস্থাপন কৰ্মসংস্থাপন দিয়ে, হয় কৰ্মসং স্থাপন দিয়ে সেইকাৰণে ৰাজ্যৰ মানে বৃদ্ধি পাই অহ অৰ্থনীতিত বৃদ্ধি পায়।
হয় আৰু তোমাৰ মতে অসমৰ পৰ্যটনৰ কিবা উন্নয়ন সাধন কৰিব কাৰণে মানে কি কৰিব লাগে আমাৰ উন্নয়ন সাধিত কৰিব কাৰণে?
উম, এতিয়া পৰ্যটনৰ ক্ষেত্ৰত আমি অলপ উন্নয়ন কৰিব খুজিলে এতিয়া, অ আমাৰ অ অসমৰ কিছুমান ৰাস্তা পথ মানে ৰাস্তা নেশ্যনেল হাইৱে এতিয়াও বহুখিনি অ অ মানে অউন্নত বুলি কয়, উনন্নিত আহ এতিয়া উন্নত হোৱাত মানে বহুখিনি সেইবাবে মই ভাবো যে আমি পাৰালে আমি পাৰালে উন্ন ত যোগাযোগ ব্যৱস্থা যোগাযোগ মানে এই দেখোন ৰাস্তা পথ বিলাক ভা ভাল কৰিব লাগে, আৰু এই আমাৰ বহুত মানুহে এতিয়াও নাজানে এতিয়া অসমৰ কিছুমান মানুহে অসমৰ কিছুমান গাঁৱত থকা মানুহেই নাজানে যে উমানন্দ ক'ত আছে বা আ মাজুলীত কি পোৱা যায় এইবিলাক একো নাজানে ত' সেনেকুৱা ধৰণৰ আমি বহুখিনি প্ৰচাৰ কৰিব লাগে। আহ অহ' বিদ্যালয়ত মই এইটো ভাবোঁ যে চব বিদ্যালয়তে এ আমাৰ অসমৰ যিটো সং সাংস্কৃতিক উম' সা সং কৃতিৰ মূল এইবিলাক গোটেইখিনি প্ৰচাৰ কৰা উচিত। আৰু আদেখিবলৈ পোৱা যায় যে অসমখনক অলপ পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাৰ অহ বহুকে লাগা হৈছে ত' সেইবাবে ভাবোঁ আমি চবেই নিজৰ- ওচৰ চুবুৰীয়া বা নিজৰ ঘৰখনেই। হওঁক চাফা চাফা কৰি ৰাখিব লাগে।
উ হয় আৰু শুনিছোঁ আমাৰ দীপৰ বিল যে, দীপৰ বিলৰ গছবোৰ কাটিছে বোলে।
অহ' দীপৰ বিলৰ গছবোৰ কাটিছে।
এইটো ভাল হোৱা নাই ন।
কি কলা
ইহ ভাল হোৱা নাই নহ?
অহ'। যিহেতু গছ এডাল গছ এডাল মই ভাবোঁ আৰু এইটো কথা গছ এডাল এদিনত কাটিব পাৰি কিন্তু সেই গছ এডাল ৰুওতেই যি আহ ৰোৱাৰ পিছত যি ডাঙৰ হওঁতেওঁ অহ'- তেওঁ তোমাৰ দুই তিনি তিনি বছৰটো লাগিবই কমেওঁ। ত সেইতিনি বছৰ এডাল গছ কাটাটো সেয়া সহজ কিন্তু এই যে তিনি বছৰত আপুনি যি খিনি পায় সেই খিনি বহুত খিনি সময় লয় আৰু সেইবাবেই এই কামটো চৰকাৰে মই ভুল কৰিছে বুলি ভাবোঁ হ'লেও! আৰু আমি ইয়াতকে ইয়াৰ এটা ব্যৱস্থা ল'ব পাৰোঁ যে, আমি আৰু গছ-গছনি ৰুম। যিমান পাৰোঁ সিমান গছ-গছনি ৰুই অকল যে কিবা এটা পালন কৰিছোঁ কিবা এটা উদযাপন কৰিছোঁ তাৰ কাৰণে গছ- গছনি নহয়- এনেই আজি মনতটো ভাল লাগিছে এডাল গছ ৰুলোঁ। - সেনেকুৱা ধৰণৰ আমি আমাৰ চাৰিওফালে গছ -গছনিৰে ভৰি তোলা কৰিব পাৰো।
হয়, হয় পাৰোঁ। আৰু আমাৰ বহুতে এইটো কয় যে মই এডাল গছ এডাল কাটিছো দছডাল ৰুইছোঁ কিন্তু আচলতেটো এনেকুৱা নহয় কি মানে গছডাল কটাটো সহজ কিন্তু সেই দছ মানে দছডাল ৰুবলৈ সহজ। কিন্তু মানে সেই দছডালকে আকৌ ডাঙৰ কৰি সি সিএডালৰ সমান কৰাটো সম্ভৱ নহয় ইমান সহজে।
হয়। হয়, হয়। হয়, হয়, ময়ো সেইদৰে ভাবোঁ যেন মানে গছ হওঁতে, আপোনাৰ আহ উম, কি উম এদাল গছ হওতে কমেও, আহ তাৰ মাটি খিনি ভাল হ'ব লাগ কিবা সাধাৰণতে তেওঁ, তাৰ মাটি যিখিনি হয়, খাৰুৱা মাটি কিছু বহুত গছ খাৰুৱা মাটিত হয় মাটিৰ প্ৰকাৰ হ'ব মানে ভাল প্ৰকাৰ হব লাগিব, খাৰ থাকিব লাগিব। পৰ্যাপ্ত পৰিমানে পানী পাব লাগিব, ত' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক সেয়া আছে বহুতখিনি ৰ'দ পাব লাগিব, বতাহ, বায়ু গোটেইখিনি পাব লাগিব। ত' মই ভাবো আৰু এনেকে।
হয় হয়, সেইটোতো হয়য়ে বাৰু। অঁ' আৰু তোমাৰ ফালৰ পৰা কিবা কবা নেকি আমাৰ এই পৰ্যটন- সম্পৰ্কে-
এতিয়া মোৰ ফালৰ পৰাতো- অঁ মইটো ক'লোৱেই মানচ নাচ ৰাজ- ষ্ট্ৰীয় উদ্যান হওক, ওৰাঙা ৰাষ্ট্ৰীয় উদ্যান হওক, নামেৰি ৰাষ্ট্ৰীয় উদ্যান হওক, - এইবিলাক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক, ইয়াক বিভিন্ন ধৰণৰ জীৱ জন্তু- পোৱা যায়, বিভিন্ন জীৱ জন্তু পোৱা যায় মানে সংৰক্ষণ- কৰি ৰাখিছে অসম চৰকাৰে যিহেতু হয়, তাৰপিছত আৰু- আৰু কামাখ্যা মন্দিৰ আটাইতকৈ বিক বিক- শিক্ষা দিয়াত তীৰ্থস্থান তীৰ্থস্থান বুুলিলে যিবিলাক আমাৰ ভক্ত ভক্ত- অপ্ৰাণ ৰাইজ আহে সেইবিলাকৰ কাৰণে, তীৰ্থস্থান আৰু- অকল কামাখ্যা মন্দিৰে যে আছে তেনেকুৱা নহয়, উমানন্দ মন্দিৰো আছে এটা উমানন্দত।
হয়, তাৰ পিছত হায়গ্ৰীবম মাধৱ মন্দিৰ- আৰু বিভিন্ন ধৰণৰ, অঁ গুৱাহাটীতে বহু কেইটা মন্দিৰ আছে মোৰ এতিয়া ঠিক- মনত পৰা নাই বাৰু। হলেও হয়, তাৰপিছত আৰু আমাৰ যি- অসমৰ পৰা যি প্ৰাকৃতিক দৃশ্য যিবিলাক মনোৰমা মনোৰম- প্ৰাকৃতিক দৃশ্য আঁহ বাহিৰৰ মানুহ বিলাকে দেখিবলৈ- পোৱা যায়, তেওঁলোক সঁচাকে আচৰিত হোৱা দেখা যায়। ইমান ধুনীয়া আৰু ইয়াতে চাহ বাগানৰ ৰে ভৰ্তি। যিহেতু উজনি অসমৰ মানুহ বহুত বেছিভাগ যায় অহ চাহ খেত- ওপৰতে নিৰ্ভৰশীল তেওঁলোকে চাহৰ খে চাহ খেতি কৰে, হয়। তেওঁলোকে চাহ খেতি কৰে। আৰু আমাৰ অসমত মই ভাবো ধৰক বিহু উৎসৱ হওক, - অ' সত্ৰীয়া নিত্ৰ হওক, লোক সংগীত হওক, বিভ- বিভিন্ন ধৰণৰ মানুহ বিলাকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ লোক সংগীত জানে। এতিয়া আহ আৰু কি কওঁ? ইয়াত বিভিন্ন ধৰণৰ হস্তশিল্প- হওক, অ আৰু অঁ এয়া শুৱালকুছিত আমাৰ- কি পাটৰ কাপোৰ, বিভিন্ন ধৰণৰ পাটৰ কাপ- পোৰ পোৱা যায়, তাৰ উপৰিও আহ নলবাৰীত বাঁহৰ বেত বাঁহ বেতৰ- অঁ' শিল্পৰ কাম কৰা পোৱা যায় আৰু- থেবাৰীত কাঁহৰ শিল্পৰ পোৱা যায়। আৰু বিভিন্ন ধৰণৰ এনেকুৱা বিভিন্ন বিভিন্ন ঠাই কিছুমান আছে। যাৰ পৰা আমি বিভিন্ন ব্যৱসায়ৰে- লাভ আহ লাভান্বিত হোৱা দেখা পাইছো আৰু তাৰ দ্বাৰাই- বহুখিনি অৰ্থনীতিক অহ অৰ্থনীতিত- আহ অসমৰ অৰ্থনীতিৰে ভূমিকা পালন কৰি আহা দেখিছো। আৰু মই প্ৰাকৃতিক সৌন্দৰ্য আমাৰ অসমৰ- প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি আৰু ঐতিহ্যৰ কথা- ভা ঐতিহ্য ভাৰতৰ এখন- মনোৰুম নোছে মানে, উম' মনৰুমে- এখন শ্ৰেষ্ঠ, শ্ৰেষ্ঠ। আহ, পৰ্যন্ত, পৰ্যটক পৰ্যটনস্থলী বুলি মই ভাবি আহিছো, আৰু আৰু আমি অসমৰ পৰ্যটষৰ বাবে যাতে, আৰু বেছি উন্নয়ন কৰিব পাৰো বা ভৱিষ্যতলৈ আৰু আমি বেছি আহ, সুন্দৰ কৰিব পাৰো অসমখন। তাৰ কাৰণে আমি বহুখিনি চেষ্টা কৰিব লাগিব। আৰু আমি হৈছো নতুন প্ৰজন্ম। নতুন প্ৰজন্মই যদি কিছুমান কাম হাতত তুলি লওঁক, তেতিয়াহলে হয়তো আজি যিখিনি ভুল দেখি আছো, আমি সেইখিনি ভুল আমি কেতিয়াও নেদেখিম বা আগলৈ নেদেখিম আৰু। লাহে- লাহে যিহেতু ভুলৰ পৰাই শিকো। ত লাহে লাহে শিকি সেইখিনি কাম শুদ্ধৰাবলৈ চেষ্টা কৰিম আৰু।
হয়, ঠিক কৈছা।
হেল্ল'।
হেল্ল'।
হয়।
হয়, শুনি আছো। আৰু কিবা ক'ব নেকি বাৰু?
আৰু নাই, হ এইখিনিয়ে আৰু তুমি যদি এতিয়া অসম অসমখন এবাৰ ভ্ৰমণ কৰিব খুজিছা, যিহেতু অসমখন দৃষ্ট্ৰিক কমপেন ভাগ হৈ আছে। অ, মই এতিয়া মই নিজে ক'ব গ'লে গোটেই অসমখন ঘূৰিব পৰাকে তই মই ইমান খিনি সামৰ্থ হোৱা নাই তো
অসমতো বহুত- বহুত ঠাই আছে ন, এনেকুৱা পৰ্যটন পৰ্যটকৰ বাবে বহুতো ঠাই আছে, হয়।
সেইটোৱে। আহ, এবাৰ যদি সুবিধা পাওঁ, সুযোগ পাওঁ তেতিয়াহ'লে অসম গোটেই অসমখন এবাৰ হলেও ভ্ৰমণ কৰিম। আৰু, সেইয়ে আৰু দিয়া।